তুমি শুনা, শুনা পাইছ নে?
হয় পাইছো। কি খবৰ?
ভালেই, আ তোমাৰ কেনে?
মোৰ ভালেই দিয়া। ঘৰতে আছা?
হয় ঘৰতে আছো।
অ তাকে ভাবিছিলো আজি কৃত্ৰিম বুদ্ধিমত্তা বিষয়টোৰ ওপৰত অলপমান কথা পাতো নেকি।
হয় পাতিব পাৰি। উম এইটো যিহেতু এইটো মানে আজিকালি বহুতে চৰ্চ চৰ্চিত বিষয় হয়।
প্ৰায় সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰ মানে বৃদ্ধি পাইছে। সেইবাবে এইটো টপিক এটা ভালে মানে এইটো এটা ভালে বিষয় হয় বাৰু।
কৈছা কিন্তু বহু মানুহে এ আই মানে আচলতে কি সেইটো ভালদৰে নাজানে। তোমাৰ মতে এ আইনো- কি বাৰু?
মই ভাবোঁ যে, আহ', - মানে এয়াই বুলি ক'লে মানুহৰ দৰে চিন্তা- শিকিব পৰা আৰু সিদ্ধান্ত ল'ব পাৰ কম্পিউটাৰ ব্যৱস্থাকে মানে এ আই বুলি ক'ব পাৰি। নহয়নে বাৰু।
হয় ঠিকেই কৈছা বাৰু তুমি, মানে মানুহৰ বুদ্ধিমতা- যন্ত্ৰত অনুকৰণ-অনুকৰণ কৰাৰ চেষ্টা নহয় জানোঁ।
হয়, একদম সঁচা কথা যেনে আজি-কালি বহুত এনেকুৱা- আহ', ওলাইছে উম' এই যিবিলাক তোমাৰ কৃত্ৰিম- বুদ্ধিমত্তাৰ ওপ-ওপৰতে হয়। যেনে- চাট জি পি টি, গুগল এচিষ্টেণ্ট, চিৰি, এলেক্সা- অ', আৰু জেমিনাই এই সকলোবোৰ মানে এ আইৰে উদাহৰণ বুলি ক'ব পাৰি।
তুমি বাৰু কেতিয়া প্ৰথম এয়াৰ বিষয়ে শুনিছিলা?
মই যেতিয়া কভিড নাইণ্টিন অ', মানে- আৰম্ভ হৈছিলে কভি-কভিডৰ, সেই সময়তে শুনিবলৈ পাইছিলোঁ। তাৰে পিছতে যেতিয়া অনলাইন ক্লাছ বিলাক হৈছিলে। সেই সময়তে এই কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে শুনিবলৈ পাইছিলোঁ। আৰু কিন্তু আগতে চিনেমাত ৰবট দেখি ভাবিছিলোঁ যে এইটো- মানে কৃত্ৰিম বুদ্ধিমত্তাৰে কিবা আৱিষ্কাৰ নেকি।
মোৰো তেনেকুৱাই আছিল আগতে ময়ো ভাবিছিলোঁ। চিনেমাত দেখা ৰবতবোৰ আহ', - কেৱল মানুহৰ দৰেই ৰ'বত তাকে মই এয়াই বুলিয়ে ভাবিছিলোঁ কিন্তু সেইটো বাৰু মোৰ ভুল ধাৰণা আছিল। অ', কিন্তু আচলতে এয়াই কেৱল ৰবত নহয়, আজি-কালি মোবাইল- ফোনতো এয়াই আছে।
হয় এইটো ঠিকেই কৈছা। অ', মানে মোবাইলবোৰতো বহুতখিনিকে যেনে ধৰা- কেমেৰাৰ-কেমেৰাৰ ফিল্টাৰ হওঁক, মুখ চিনাক্তকৰণ হওঁক- অটো কাৰেক- কাৰেক্ট হওক, বা ইউটিউবৰ ৰিকমেণ্ডেশচন হওক। এইবোৰ মানে গোটেই কেইদম বুদ্ধিমত্তাৰে হয় মানে আৰম্ভণি।
ঠিকেই কৈছা তুমি এ আমি দৈনন্দিন জীৱনত এয়াই ব্যৱহাৰ কৰিছো যদিও হয়তো গমেই নাপাওঁ।
আমাৰ গোটেই জীৱনটোৱে আজি এতিয়া মানে এয়াৰ ওপৰতে নিৰ্ভৰশীল। ৰাতিপুৱা শুই উঠাৰ বাবে ৰাতি শুৱালৈকে।
ঠিক কথা কৈছা তুমি নেটফ্লিক্সত তুমি যি চিনেমা চোৱা তাৰ ভিত্তিত নতুন চিনেমাৰ পৰামৰ্শ দিয়া টো এ আই ৰে কাম হয়, গম পোৱা নে বাৰু?
হয় এইটো সঁচা কথা। বাৰু অ', তোমাৰ মতে এ আই ৰ আটাইতকৈ ডাঙৰ সুবিধা কি?
মোৰ মতে এ আই ৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল সময় বচোৱা। যি কাম মানুহে ঘন্টাৰ পিছত ঘন্টা কৰি থাকে এ আইয়ে কম সময়তে কৰিব পাৰে। এ আই ৰ বাৰু বহুত খিনি ভাল সুবিধাও আছে বেয়া সুবিধাও আছে দিয়াচোন। সুবিধা- অসুবিধা, অপকাৰিতা -উপকাৰিতা।
হয় এইটো ঠিক কৈছা তুমি, বাৰু ইয়াৰে কিছুমান উদাহৰণ দিব পাৰিবা নেকি তুমি?
উদাহৰণ বুলি ক'ব গলে ধৰা তাত তাত বিশ্লেষণ, অনুবাদ, তাৰে পিছত তোমাৰ আহ', - বিভিন্ন ধৰণৰ ইয়াতে এ, আছে দিয়াচোন ইয়াৰ অ', উদাহৰণ।
হয়, আহ', আজি-কালি যে
ইমেইল লিখা তথ্য বিচৰা এইবোৰ বাৰু এয়াই দ্ৰুতভাৱে কৰিব পাৰে। এইবোৰে এটা এটা উদাহৰণ।
হয়। ঠিকেই কৈছে।
আহ যেনে আজিকালি যিহেতু বহু ক্ষেততে এ য়া এ আই ব্যৱহাৰ হয় সকলো ক্ষেত্ৰতে হস্পিটেল হওক বা উম বেংক হওক মানে যিকোনো ঠাইতে হ সকলোতে আজিকালি এ আই দেখা পোৱা যায় নহয়নে বাৰু?
হয় ঠিকেই কৈছা। আজিকালি স্বাস্থ্য খনতো এ আই ৰ ব্যৱহাৰ কৰা হয় বুলি শুনিছো মানে ধৰা অ কিছুমান ৰোগ চিনাক্ত। কৰিবলৈ হলে বা এক্সেৰে বিশ্লেষণ কৰা চিকিৎসকৰ সহায় কৰা এইবোৰত এ আই ব্যৱহাৰ কৰা হয়। এ আই ৰ বাৰু বিভিন্ন সুবিধা অসুবিধা আছে নহয় নে জানোঁ।
হয় এইটো সঁচা কথা। মানে যিকোনো বস্তুৰে এটা যদি ভাল চাইড ভাল থাকে আৰু এপিনে তাৰ বেয়াও দেখা পোৱা যায়।
ত সেই ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি নেকি এ আই।
নিশ্চয় আহ কৃষি ক্ষেত্ৰতো মানে এ আই আহ যিমান খিনি সম্ভৱ সিমান খিনি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ সহায়তে খেতিৰ অৱস্থা নিৰীক্ষণ কৰিব পাৰি আভাহোৱা বিশ্লেষণ কৰিব পাৰি আৰু উৎপাদন বৃদ্ধি কৰাতো সহায় কৰে এ আই।
কিন্তু বহু মানুহে ভয় কৰে যে হয় ঠিকেই গৈছে কওঁকচোন।
হয়। হয় মানে কিন্তু মই ক'ব গৈছো যে কিন্তু বহু মানুহে ভয় কৰে যে এ আই ৱে চাকৰি কঢ়িয়াই নিব। সেইটো বাৰু সঁচা নে?
সেই ভয়তো একেবাৰে অমূলকো নহয় কিছুমান সাধাৰণ কাম এয়াইে কৰিব পাৰে।
হয় এইটো ঠিকেই কৈছে। কিন্তু আহ আজিকালি যিমান হয় যেনেকে অ কম্পিউটাৰত হওক মানে বহুখিনি কাম এ আইৰ জৰিয়তে কৰিব পাৰি। অ মই ভাবো যে আহ বিগত আৰু কেইবছৰ মান পিছত উম এ আইৰ বাবে তাৰ বাবে বহুখিনি কাম মানে অতি সহজে হৈ যাব আৰু তাৰ বাবে এ দেশত মানে যিবিলাক চাকৰি আহ কৰা মানুহৰ মানে সংখ্যা কমি আহিব।
হয় ঠিকেই কৈছা কিন্তু ধৰা ইতিহাসত নতুন প্ৰযুক্তি আহিলে কিছুমান চাকৰি নষ্ট হৈছে। কিন্তু নতুন চাকৰি সৃষ্টিও হৈছে এ আই যেনেকে মান মানুহৰ মানুহে কৈ ন এ আই মানুহৰ চাকৰি চাকৰি ধংস কৰি দিছে বুলি। এ চাকৰি মানুহত আহ ধ্বংস কৰাৰ লগতে বহুখিনি প্ৰযুক্তিবিদ্যাত চাকৰি আহ সৃষ্টি কৰিছে দিয়ক দিয়াচোন মানে সৰু কৈ কবলৈ হলে এয়াই কিছুমান চাকৰি নষ্ট কৰিব কিন্তু নতুন সুযোগো আনি দিব।
হয় এইটো একেবাৰে ঠিক কৈছা তুমি।
শিক্ষা ক্ষেত্ৰত এ আইৰ প্ৰভাৱ কেনেকুৱা?
আহ মোৰ মতেদি শিক্ষা ক্ষেত্ৰত এয়াইৰ প্ৰভাৱ যথেষ্টখিনি। কাৰণ আজিকালি আহ যিকোনো বিদ্যালয় হওঁক মহাবিদ্যালয়ত হওক আঁহ এ আই ব্যৱহাৰ কৰাই যায়। ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত সহায়ক হয় এ আই। আৰু কঠিন বিষয় সহজকৈ বুজাব পাৰে, বা ব্যক্তিগত শিক্ষাও দিব পাৰে। সেইবাবে মই ভাবো যে শিক্ষা ক্ষেত্ৰত এ আই ব্যৱহাৰ হোৱাটো অতিকৈ প্ৰয়োজনীয়।
কিন্তু যদি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ যায়, তেন্তে সমস্যা হ'ব পাৰে কিন্তু। নিজৰ চিন্তা শক্তি কমি যাব পাৰে, মানুহে আঁহ ছাত্ৰ ছাত্ৰীসকলে যদি অকল আহঁ। এ‌‌ আই পৰাই মানে অঁ প্ৰশ্ন উত্তৰ বিলাক ওলাই থাকে বা এ আই ওপৰতে নি ৰ্ভৰ হৈ থাকে তেনেহলে সিহঁতৰ আঁহ মানে যিখিনি মগজুৰ শক্তি আছে সেইবিলাক কমকৈ চলিব। মানে ধৰা আজিকালি ছাত্ৰ ছাত্ৰীসকলে এ আইটোক এটা বিকল্প হিচাপে ব্যৱহাৰ কৰিব লাগে। মূল এ আইটোৱে মূল বুলি বিবেচনা কৰিব নালাগে, এটা বিকল্প হিচাপে বা ছিলে হে শিক্ষা ছাত্ৰ ছাত্ৰী সকলে আগবাঢ়িব লাগে।
হয়, এইটো ঠিকে কৈছা তুমি। বেছিকে এ আইৰ ওপৰত নিৰ্ভৰ হলেও, তেওঁলোকৰ যিখিনি চিন্তা শক্তি থাকে স্মৃতি শক্তি থাকে বা আঁহ তেওঁলোকৰ যিখিনি, অ মস্তিষ্ক বিকাশ হয় সেই গোটেইখিনি কামতে অলপ বাধা আহিব পাৰে। এ আই সহায় কৰিব, কিন্তু সেই সিদ্ধান্ত মানুহেই লোৱাটোৱে উচিত।
হয়, ‌আচলতে ইয়াৰ বিপদজ্জনক দিশ, কি কি বাৰু?
এ আই বিপদজ্জনক আঁহ দিশ বহুখিনিয় আছে, যেনে ভুৱা তথ্য সৃষ্টি কৰা। আৰু ফে অঁ উম ফেক ভিডিঅ বনোৱা। বা গোপনীয়তাৰ সমস্যা আৰু অপব্যৱহাৰ। মানুহে যদি এ আইটো ভালদৰে ব্যৱহাৰ কৰিব কৰিব বিচাৰে তেনেহলে তাৰে একো অপব্যৱহাৰ নাই বা একো অসুবিধা নাই কিন্তু যদি আহঁ মানুহে সেই অ মানে এ আইটোকে অঁ মানে ভালদৰে ব্যৱহাৰ কৰিব নিবিচাৰে বা‌ নো খুজে তেতিয়া সেই এ আইৰ জৰিয়তে আমাৰ বহুখিনি বিপদজ্জনক। সমস্যাৰ উ উৎপন্ন হ'ব পাৰে।
ঠিক কৈছা তুমি অলপ আগতে ক'লা ফেক ভিডিঅ'ৰ কথা। এই ডিফিক ভিডিঅ' মানে মই দুইদিন নে তিনিদিন বাতৰি চাই থাকোতে আগ শুনা পালো দুদিন তিনিদিন আগতে। এ ক এটা কলেজৰ ল'ৰা এটাই ছোৱালী এজনীৰ ওপৰত ডি ফেক ভিডিঅ' বনাইছে। ত এ আই এটা এআইৰ ব্য এটা অ অপব্যৱহাৰৰ হোৱা এআইৰ যেনেকে মানুহৰ আহ জীৱন আগবঢ়াই নিব পাৰে ঠিক তেনেদৰে এই ডিফেক্ট ভিডিঅ'টো জৰিয়তে‌ ছোৱালীজনীৰে জীৱন ধংস‌ হৈ গ'ল। এনেকে এ আই মানুহৰ জীৱন ধ্বংসও কৰি দিব পাৰে একেবাৰে। সেইকাৰণে মই ভাবো চৰকাৰে এ আই ব্য হাৰ নীতি নিয়ম কিছুমান এ লগাই দিব লাগে।
হয় ঠিকে কৈছা।
তোমাৰ মতে এ আই মানুহতকৈ বেছি বুদ্ধিমান হব পাৰিব নেকি?
অ, মই ভাবো যে। অ মানুহতকৈ এ আই বেছি বুদ্ধিমান হ'ব নোৱাৰে কাৰণ এ আই যিটো সেইটো মানুহে বনোৱা
নহয় জানোঁ তা সেইটো যিহেতু মানুহৰে সৃষ্টি হয় সেইবাবে মই ভাবোঁ যে সেইটো এ কৈ বেছি আহ মানে এ আইতো মানুহতকে বেছি ওপৰৰ নহয়
হয় তুমি ঠিক কথা কৈছা তোৰ নাম কি
হয়
কিছুমান নিৰ্দিষ্ট কামত অ হ'ব পাৰে এ আই ত মানুহতকৈ ওপৰত বা বুদ্ধিমান হও কিন্তু মানুহৰ অনুভূতি নৈতিকতা আৰু সৃষ্টিশীলতা অন্যান্য
হয় হয় এইটো ঠিকে কৈছা তুমি মইয়ো সেইটোৱে ভাবোঁ যে কাৰণ তাতে কাৰণ মানুহৰ যিটো অনুভৱ থাকে সেইটো যন্ত্ৰত তাতে নাথাকে না যন্ত্ৰৰ চিন্তা ভাৱনাও নাথাকে আৰু না যন্ত্ৰৰই অনুভৱ থাকে ন যন্ত্ৰৰ কিবা বৃদ্ধি হয় না বিকাশ হয় আৰু যিটো আমাৰ মানুহৰ মাজত আছে সেই বস্তুটো যন্ত্ৰৰ মাজত নাথাকে যন্ত্ৰক যেনেধৰণে অ তাৰ মানে তাক আগুৱাই লৈ যোৱা যাব বিকাশ কৰা যাব যন্ত্ৰটো সেই হিচাপে আগুৱাই যাব
ঠিক কথা কৈছা তুমি ভাৰত এ আই ক্ষেত্ৰত আগবাঢ়িছে নে
ক'বলৈ গ'লে ভাৰত ইয়াৰ ক্ষেত্ৰত বহুত খিনি আগবাঢ়িছে বহু ভাৰতীয় কোম্পানী আৰু শিক্ষা প্ৰতিষ্ঠানে এ আই গৱেষণাত কাম কৰি কৰি আছে আৰু তেওঁলোকে বহুখিনি নতুন নতুন কথা আহ দেশবাসীৰ সন্মুখত আহ মানে প্ৰস্তুত কৰিছে এ কি এ আই কি হয় তাৰ সুবিধা অসুবিধা আহ গোটেইবোৰ মানে গোটেই দেশৰ মানুহক বুজাই দিবলৈও চেষ্টা কৰিছে নহয়নে বাৰু
হয় ঠিক কথা কৈছা তুমি আজি তোমাৰ এই বিষয়টোৰ ওপৰত আলোচনা কৰি ভালে লাগিল বা মোৰো বহুত খিনি অভিজ্ঞতাই হ'ল
হয় ঠিকে কৈছা মোৰো বহুত ভাল লাগিব হয় নিশ্চয় আকৌ এটা নতুন বিষয় কথাপাতো হয় ধন্যবাদ
হব